কি কৈ আছা
এনেই আছো ৰবা এতিয়া এইমাত্ৰ ভাতটো খাই উঠিলো ৰবা।
আৰু ক বিয়স্ত আছে নি
অ, এতিয়া নাই - নাই ব্যস্ত নাই খাই কেনে ভাতটো খাই কেনে এতিয়া মই ভাবিলো অলপ খোজকাঢ়ি দিও বুলি ভাবিলো মানে খাই লৈ আৰু বহি থাকিব ভাল নালাগে নহয়।
হয় - হয় একদম ঠিকে কৈছা মানে মই অ, খালো মই কেতিয়া বাতে খালো।
অ',
মই মানে তোমাক এটা কথা ক'ব ওলাইছিলো মানে।
অ, কোৱাচোন?
মানে আমাৰ পৰহি আ - আমাৰ মই তুমি টো আজি ক্লাছত যোৱা নাছিল ন।
অহ, যোৱা নাছিলো কোৱাচোন?
অ, মানে আজি আমাৰ মানে পৰহি আমাৰ খেল ধেমালি হব মানে। বাকী খেল হ'ব বোলে।
অ, ভালে লাগিল শুনিচোন নিশ্চয় মই মই যামেই দেই কাৰণ মইটো জানায়ে আমিটো এ খেলা ধূলা কৰিয়ে থাকিব লাগে আৰু খেলা ধূলা কৰি যিহেতু ভালে লাগে।
হয় - হয় সেইকাৰণে তোমাক মানে জনাই দিলো আৰু। তোমাৰ তাতে দৌৰ হ'ব মানে দৌৰ প্ৰতিযোগিতা হ'ব তোমাৰ ধৰা কোনোবা এজনে হ'ব আৰু তোমাৰ বহুতো এনেকুৱা ধৰণৰ আৰু। একদম ভাল - ভাল খেল হ'ব বোলে তাতে আৰু।
অ, ভালেই এইবোৰ খেল কোৱা - কোৱা? কোৱা তুমি?
সেই তাকে তোমাক মোক কব মানে আজি বাইদেৱে কৈছিলে যুনে যোনে যায় তেওলোকক কৈ দিবৰ কাৰণে মানে তাকে তোমাক বহুতো এনেকুৱা ধৰা বাহিৰৰ খেল বিলাকো হব আৰু।
অ, হয় নেকি এইবোৰ খেলটো ভালে লাগে ৰ'বা যি খেলিবলৈ পালে।
হয়।
মই আৰু মই এনে বিশেষ এইবোৰ খেল খেলিয়ে ভাল পাও যিহেতুকে খেলিব লাগিব আৰু গৈ গৈ পিনে, তুমি যাবানে নাই পাছে?
অ, যাম নিশ্চয় যাম মই খেলি একদম ভাল পাব বেছিকৈ দৌৰা খেল খেলি মই একদমেই ভাল পাও।
অ', অ', খেলিব লাগে আৰু যিহেতু দৌৰা খেলটো আমাৰ নিজৰ স্বাস্থ্যৰ বাবেও ভালে। আৰু আমি দৌ দৌৰিলে নিজৰ হাউফাউটো ভালে থাকিব সেয়াই আৰু ময়ো ভালে পাও দৌৰা খেল টো আৰু কাবাডীটো ভাল পাও দেই কাবাডী বহুত মানে মোৰ প্ৰিয় খেল আৰু, তোমাৰ এনে প্ৰিয় খেল কোন বিধ কোনটো?
মোৰ - মোৰ দৌৰা খেলে হয় মোৰ প্ৰিয় খেল।
অ, এইটো ভালে খেল দেই তোমাৰ এইটো একদম ভাল এইটো খেলটো। এ দৌ-দৌৰা খেলটো খেলিব লাগে আৰু।
হয়। এতিয়া চাবা আমাৰ খেলিলে মানে স্বাস্থ্য বিলাকো ভাল থাকিব বা আমাৰ মানে অ', ধৰা আমাৰ মানে বেমাৰৰ পৰা আমি অলপমান হাত সাৰিব পাৰিম তাপা এতিয়া মানে খেলিলে আমাৰ স্বাস্থ্য বিলাক ভাল হ'ব বা আমাৰ ফুৰ্তি অলপ ফুৰ্তি ফুৰ্টি এটা কৰিব পাম। কিন্তু ঘৰত ভিতৰত কি ঘৰৰ ভিতৰত বহি থাকিলে বহি থাকিলে আমাৰ স্বাস্থ্যও বেয়া যেন লাগিব বা আমি দুৰ্বল যেনে অ', অনুভৱ কৰিম কিন্তু যেতিয়া আমি বাহিৰত যাম। বা বাহি বাহিৰত আমি খেলিব ধৰিম বা লগৰ বিলাকৰ লগত খেলিব ধৰিম, তেতিয়া আমাৰ স্বাস্থ্য বিলাকো ভাল লাগিব তাৰপিছত আমাৰ দুৰ্বল অনুভৱো নহ'ব আৰু।
অ', কাৰণ আৰু চাবা যে আজিকালি যোনবোৰ সেই কৰে সিহঁতে বহুত এ মানে একদম কমজুৰি থাকে সিহঁতে মানে খেলা ধূলা নকৰে ন। আ, আগতে আৰু আমাৰ যোনবোৰ ককা আইতাহঁতে এ সিহঁতেটো এতিয়াও মানে একদম শক্তিশালী বুলিয়ে ক'ব পাৰি, সিহঁতৰ এতিয়াও বহুত শক্তিশালী শক্তি আছে। এতিয়াও মানে আ ককা আইতাহঁতে আগতে বহুত খেল খেলা ধূলা কৰিছিলে ন। আজিকালিৰ শিশুবিলাকে নো ম'বাইল ফোনটোতে ব্যস্ত হৈ পৰে। খেলা ধূলাটো দূৰৰে কথা, এইবোৰটো আৰু এই এই খেলা ধূলাৰ নামো নাজানিব চাগে সিহঁতে, মানে খুব বেছি দৌৰা টো জানিব সেইটোৱে জানে আৰু একো বেলেগ একো নাজানে সিহঁতে।
হয়, একদম। হৈছে আজিকালিটো তোমাৰ কি কয় ল'ৰা ছোৱালী বিলাকে মানে আ, ভিতৰতে থাকে বা ভিতৰতে তোমাৰ মানে যেন মো মোবাইলতে মানে তোমাৰ ধৰা গেম বিলাক খেলে কিবা কিবি গেম ওলাইছে তাতে এইবিলাক গেম খেলি থাকে এই এ তেওঁলোকৰ তেওঁলোক মানে চকু বিলাক মানে অলপমান মানে বেয়া হৈ যায় বা কিবা ধৰা মাথা বিষো হৈ যায় বা। এনেকুৱা বহুতো ধৰণৰ যায় যাৰ ফলত তেওঁলোকৰ বহুত মানে দিগদাৰ হয়। বহুতো এনেকুৱা এতিয়া আমি বাহিৰত খেলিব যাওঁ বা ধৰা। অ, কি কয় ডক্টৰ কি কৰিলে কি কয়? কেতিয়াবা এ আমি যিটো সূৰ্যৰ আমি পোহৰ অ, তাতটো লভ্য নাই কাৰণ তোমাৰ ভাল হয় আমাৰ ভিটামিন ডিৰ কাৰণে ভাল হয়। সেইবিলাক মানে আমি চা আমি কিছুমান স্বাস্থ্যৰ কাৰণে আমি মানে বাহিৰত যাব লাগিব বাহিৰত খেলিব লাগিব আমাৰ স্বাস্থ্যৰ কাৰণে
অ', অ', ঠিকেই খেলা ধূলা কৰি থাকিব লাগে, যিহেতু নিজৰ স্বাস্থ্যৰ বাবে তুমি যেনেকুৱা ক'লা ভালে মোৰ ভাইটিও-ভাইটিও আছে ৰব সিয়ো মানে বহুত খেলা ধূলাত ভাল আৰু। মানে দৌৰা খেলত মানে য'তে খেলা হয় তাতে যায় আৰু কাবাডী খেলটো সি মানে বহুত ভাল। এইয়া এনেকৈ বাহিৰত যায়ে থাকে কাবাডী খেলিবলৈ মোৰ ভাইটি জনে। ভাল আৰু মইয়ো মানে তাক আগ্ৰহ দিও আৰু যে অ, ভাল নিশ্চয় খেলা ধূলা কৰিব লাগে আ-আজিকালি দৰে নহয়তো এনেকুৱা কোৱা নকও যে নালাগে এইবোৰ কৰি নিজৰে স্বাস্থ্যটো বেয়া হব। আজিকালিনো মান মানুহবোৰেনো কি ভাবে যে খেলা ধু লা কৰিলে দৌৰতে কৰ'ৰবাত পৰি যাব নিজৰ গাত শৰীৰটো বেয়া হব অকমান দুখ পাব এইবোৰ কথা ভাবে সিহঁতে, কিন্তু মই ভাবো যে নাই তই খেলা ধূলা কৰ তোৰ নিজৰে স্বাস্থ্যটো ভালে থাকিব। যিহেতু এইটো কাৰণে মই কওঁ আৰু যিমান পাৰা সিমান খেলা ধূলা কৰিব লাগে।
হয়, তুমি একদম চেৰা চে চব আজিকালি মানে অভিভাৱক সকলে মানে তোমাৰ বাহিৰত খেলিব যাব নিদিয়ে মানে ইমান যতৰ কাৰণে যাব নিদিযে প্লাছ তোমাৰ মানে খেলি কি নো ক'বা পৰি যাব নেকি? ঘৰৰ ল'ৰা ছোৱালী বিলাকে সেইকাৰণে যাব তোমাৰ মানে মোবাইল মোবাইল ট চাৰি থাকিব দিয়ে বা, ঘৰৰ ভিতৰতে খেলিব, দে কিন্তু এনেকুৱা নহয়। এটা সময়মতে আমাক মানে যাব দিব লাগে বা টাইমটো সময়মতে আমি- খেলা ধূলা কৰিব লাগিব বা সময় ভিতৰা মানে ধৰা সময়- সময়ত আমি কৰিব লাগে কিন্তু আজিকালি মানে কিছুমান অভিভাৱকসকলে ভাবেয়ে মানে বেছি খেলিলে মানে মানে নপঢ়ে ল'ৰা ছোৱালীকে ভাবে কিন্তু এনেুৱা নহয় কাৰণ চাবা মাজে সেইদিনা আমাৰ মগজুতটোও ভাল থাকে তাৰ ফলত আমাৰ- ভালক কৰিবও পাৰিব তেনেকুৱা আমি স্বাস্থ্য-
এনেই এনেই স্বাস্থ্য ভাল থাকিব বা। আমাৰ যিবিলাক অ ঘাম অ ঘাম বিলাকো ওলাই যাব। তাৰ পৰা আমাৰ মইল মানে মই লেতেৰা বিলাকো ওলাই যাৰ ফলত আমাৰ স্বাস্থ্য বিলাকো ভাল। থাকিব হয়নে নহয় কোৱাচোন?
সেইটো হয় আমি খেলা ধূলা কৰি চাবা দৌ তুমি যেনেকোৱাললে দৌৰোতে আমাৰ ঘামবোৰ যোনবোৰ ওলাই- সেইবোৰৰ ফলতা আমাৰ বহুত ভাল হয় এইটো একদম ঠিক- কথা হ'লা আমি সেইয়ে আৰু যিমান পাৰো যে দৌৰা খেলটোৱে খেলিব লাগে। আৰু আজিকালি ব্যায়াম কৰাটো জৰুৰী মানে একদম- নিজৰ জীৱনটোত জৰুৰী হৈ পৰিছে কাৰণ। ব্যায়াম কৰিলেও যিহেতু আমাৰ স্বাস্থ্যটো ভালে থাকে তুমি কৰা নে ব্যায়াম-
হয় মই কৰো কেতিয়াবা কেতিয়াবা ইমান নকৰো কিন্তু কেতিয়াবা ৰাতিপুৱা উঠ- ৰাতিপুৱা মানে যদি সোনকালে উঠো তেতিয়া মই কৰো বাট- মাজে সময় মই ব্যায়াম কৰো তুমি কৰা নে নাই পিছে?
অ মই কৰো মই ৰাতিপুৱা কেতিয়া আহ শুই উঠিয়ে কৰো হা। কিন্তু যদি কেতিয়াবা আকৌ ৰাতিপুৱা শুই উঠাত দেৰি হ'ল কাৰণ ৰাতি মানে ভাত খোৱাতে দেৰি হৈ যায়। তেতিয়া ৰাতিপুৱা উঠিব নোৱাৰাৰ ফলত আৰু- সেই কৰো মই, অঁ এইটো গধূলি সময়তে কৰিব চেষ্টা কৰো। যুগ্ম ব্যায়াম কাৰণ গধূলি সময়তো এইটো ব্যায়ামটো কৰিব পাৰি যিহেতু আৰু-
কাৰণ ব্যায়াম কৰিলেতো নিজৰে আঁঠু আঁঠুবোৰ ভালে থাকে আৰু। ভৰিবোৰ ঠিক থাকে থাকে।
আৰু আজিকালিতো ল'ৰা ছোৱালী বিলাকে মানে তোমাৰ ব্যাম কৰিব এক- কাউৰিয়ে ধৰিছে হয় নহয় কোৱাচোন।
হয় আজিকালি কাকো তুমি দেখিবা চোৱাচোন ব্যায়াম কৰা এইবোৰ নেদেখিবা এ। আমি খুব বেছি বিজি থাকো যে। টিভিত কৰা দেখুৱাই এইবোৰ দেখুৱাই থাকে আৰু এইবোৰ আজিকালি আৰু নাই এইবোৰতো ব্যাম মানে- ই ধৰা একো নাজানেই আৰু সিহঁতে ব্যায়ামৰ বৌতোও নাজানিব ধৰা সিহঁতে মানে- নকৰে আৰু জানিলে সিহঁতে কৰিব আলচি হয় কৰে কিয় কোৱাচোন ৰাতিপুৱা উচি কোনে এনেকুৱা কৰিব স- টো মানে সিহঁতৰ ধাৰণাটো সেইবোৰ ভাৱ ধাৰণা সিহঁতৰ ৰাতিপুৱা নোৱাৰে নাই সে ৰাতি- গধূলি সময়ত এইটো নাই নকৰো বুলি নকৰে মানে আজিকালি ভিকবিলাকক
আৰু আজিকালি ম‌ই ল'ৰা ছোৱালী বিলাকে কি মানে তোমাৰ ৰাতিলৈকে মোবাইল চাই- থাকে, সেইকাৰণে মানে ৰাতিপুৱা উঠিব নোখোজে। ইমান ৰাতিপুৱা আৰু সেইকাৰণে উঠিব নোখোজে। সেইকাৰণে মানে তেওঁলোকে ব্যায়ামো নহবা গধূলি সময়তো আকৌ তেওঁলোকে সেইবিলাকে মানে- কপা যাব লগৰ লগত শুইব বা এনেকুৱা কৰিব সেইকাৰণে তেওঁলোকে মানে ব্যায়াম একদম নকৰে। যাৰ ফলত তেওঁলোকৰ স্বাস্থ্যও বহুত বেয়া হয়, দুৰ্বল অনুভৱ হয় বা হাৰ্ডৰ বিষ- হয় বা হাৰ্ডি কয় বা এনেকুৱা বহুত ধৰণৰ আৰু- তেওঁলোকৰ মানে বেমাৰ বিলাক হয় বা বিষ বিলাক হয় আৰু হাড়ত।
অ এইটোতো হয়ে দেচোন, তই- সে আৰু মই ভাবো আৰু যিমান পাৰো আমি আমি বুলি- আমাৰ মা দেউতা হওক বা আমাৰ ককা আইতা হওক সিহঁতেও মানে ব্যায়াম কৰিব পাৰে কাৰণ ব্যায়ামটোত- যিহেতু আমাৰ একো নষ্ট নকৰে আমাৰ ভালেই শৰীৰৰ বাবে ব্যায়াম কৰিলে মইতো মই- দেউতাকো আমাৰ দেউতাকো কৰাও ৰবা ৰাতিপুৱা মই যেতিয়া উঠো দেউতাকো উঠাই দিও তেওঁৰ মানে ডায়বেটিছ আছে ন' তেওঁ কো কৰা কৰিব দিওঁ তেওঁ ভালেখিনি ব্যায়াম কৰে আৰু মানে ভালে খিনি ব্যায়াম চিয়াম কৰি- চাহপাত জলপান খাই সেয়া মই আৰু সেয়ে কৰো আৰু ৰাতিপুৱা দেউতাৰ লগতে মইয়ো অলপ- ব্যায়াম কৰি দেউতাই যিহেতু এতিয়া দৌৰিব নোৱাৰে মই অলপ দৌৰি আহো দেউতাই এনে বোণ যোনবোৰ বোন দুবৰী বোণ থাকে তাতে আকৌ অলপ খোজকাঢ়িয়ে দে খোজ খোজ কাঢ়ি দিয়ে আৰু।
হয়- হয় একদম ঠিকেই আৰু চাবা আগৰ ককা -আইতাকৰ বা আগৰ মানুহ বিলাকৰ হাড্ডী বিলাক একদম মজবুত থাকে বা মই স্বাস্থ্য বিলাক বহুত ভাল থাকে কাৰণ তেওঁলোকে মানে আগৰ পৰা বহুত ব্যায়াম কৰিছে বা আগৰ পৰা বহুত খেলা -ধূলা কৰি দিছে। হেই তেনেকুৱা মানে অ, তোমাৰ বাহিৰত বেলেগৰ অ, খেতি-চে সেইকাৰণে তেওঁলোকৰ স্বাস্থ্যবিলাক ভাল আছিলে। আৰু তেওঁলোকে ব্যায়াম কৰিছিলে ৰাতিপুৱা উঠি কিনে সেইকাৰণে তেওঁলোকৰ স্বাস্থ্যৰ এতিয়াও বহুত ভাল আছে বা তেওঁলোকে বহুত শক্তিশালী আছে। কিন্তু আজিকালি ল'ৰা -ছোৱালী বিলাক চাবা যে ল'ৰা -ছোৱালী বোলিয়ে নহয় ডাঙৰ বিলাকে চাবা যে মানে তোমাৰ চল্লিশ, পঞ্চাশ বছৰ হলে তোমালোক মানে তেওঁলোকৰ কঁকাল বিষ হয়, হাতৰ বিষ এনেকুৱা ধৰণৰ বিষ হয় কাৰণ আগতে তেওঁলোকে ব্যায়াম কৰা নাছিলে সেইকাৰণে তেনেকুৱা এনেকুৱা হেৰি হৈছে
অ', অ', মই সেইটোৱে ভাবো আজিকালি ব্যায়াম কৰা যোনবোৰ আগৰ ব্যায়াম কৰিছে মই ককা- আইতাহত সিহঁতে এতিয়াও মানে ভালে আছে শক শক্তিশালী এই ব্যায়াম নকৰা বোৰৰতো আজিকালি সেয়া এইয়ে অৱস্থা হৈছে বহুত কম বয়সতে ভৰিৰ বিষ উঠিব সিহঁতে খোজকাঢ়ে খোজকাঢ়িব বাঢ়িব নোৱাৰা হ'য়। পাছে ব্যায়ামৰ বিষয়ে বহুত জানিলোঁ দেই তোমাৰ পৰা আৰু মানে খেলা-ধূলাৰ বিষয়ে জানিলোঁ যে খেলা-ধূলা কৰিলেও কি লাভ হ'য় কি লাভ নহ'য় বহুত ভাল বিষয়েই
হয় - হয় তোমাৰ পৰা বহুতো কথাত মই জানিব পাৰিলোঁ দিয়া তে ৰাখিছো।
দিয়া তে অ, দিয়া।
উম,